শুনিছ নে? অ'।
অ' শুনিছো, শুনিছো। এয়া বহি আছে এনে-
উ'ম ভাত চাত বনাবলৈ লোৱা নাই।
ভাত নাই বনোৱা অলপ দেৰিকেহে বনাম।
কি বনাবি আজি?
আজি তাকে কিমানত জানো কাষৰ কোঠাটো লৰাটো, লগৰটো আহিছে।
উ'ম।
এতিয়া কি কৰে এতিয়া তিনিটাহে আছো বাৰু।
আজি তিনিটাই একেলগতে মানে
তিনিটা একেলগতে খাব লাগিব আজি। বতৰ কেনেকুৱা সেইফালে।
বতৰ এ! সন্ধিয়া সময়ত অলপ বৰষুণটো দিছিলে। বৰষুণটো দিয়ে আছিলে তাৰাপা এতিয়া অকন ভাল হৈছে বাৰু।
এফালে বতৰ পুৰা পাহৰি।
দিব মানে ঢালিব আজি।
ঢালিব আজি ভালকে
উ'ম। তাৰাপা এয়াফালেই আহিব। ভাত বনাই আছো।
অ' তহঁতৰ ফালৰ পৰাহে আমাৰ ফালে আহিছে।
আমাৰ ফালৰ পৰাই হৈ গৈছে নি।
অ' আমাৰ কাৰণ মানে দিনত আজি বৰষুণ নাই। যে আমাৰ ইয়াত।
অ' আমাৰ ফালে একেই হৈ আছে কোলা হৈ আছে।
অ'।
দিব আজি ভালকে।
উ'ম। ভাত কিহে বনাইছে?
ভাত মাছ
কি মাছ ডাঙৰ মাছ নে সৰু মাছ?
ডাঙৰ ডাঙৰ এ! কিবা হেৰিছেই পতা নাই মানে পতা নাই। ভাল, ভাল। এনে জালত লাগে। সদায় সদায় লাগে।
আমাৰো আগফালে নৈখন আছে। তাত অ' প মাছেই নাই এইবাৰ। জাল পাত- আৰু মানে মাছ ইমানটা নালাগে।
নৈতে পাতা নেকি? নৈ এ ডাঙৰ না সৰু
নৈখন ডাঙৰে।
ইমান ডাঙৰ নৈত জাল পাতিব পাৰে। পানী বেছি নাথাকে জানো?
নৈ মানে আমাৰ সিমান তেনেকুৱা নৈ নহয় আৰু। মানে ঠেক আৰু মানে বাম আছে বাম পাৰকেইটা বাম বাম মানে। বেছি দ নহয়। মানে ঠায়ে ঠায়ে দ' আছে
অ, অ'। ইনে সৰু মাছ লগে নে ডাঙৰ মাছ?
ডাঙৰ মাছো লয়। সৰু মাছো পুৰা সৰু মাছ ধেৰ আহে আগতে।
অ, অ'।
লাও দিয়ে আমাৰ মা হতে।
লও
লাও দিয়ে।
মানে, মানে?
লাও, লাও চিনি নাপাঅ?
অহ।
এই গোবৰে আৰু হেৰিটোৱে তুঁহগুৰি যে মস্ত বৰ টেঙা বৰটেঙাটোৰ নিচিনা লাডু এটা কৰে কৰী পেলাই বাম জেগাকনত মানে এই মাই অ, মাজেদি জেঙ এডাল ভৰাই দিয়ে। তাৰ পানীৰ মাজত এই লাও টো থৈ পেলাই এই লাডু টো থৈ পেলাই এ মাৰিডাল খুচি দিয়ে নহয় মানে ই'পানীৰ বোৰত গুচি নাযাবলৈ
আহ মানে তললে থাকিব লাগে মানে একেটা জেগাতে।
অ একেটা একে একেটা জেগাতে থাকিব। তাৰ পৰা ওপৰত ঢেকীয়া পাত। ঢেকীয়াপাত এনেকে দি দিব। ঢেকীয়াপাত তে আকৌ তেতিয়া লগে লগে এইয়া মানে সৰু সৰু পুঠি মাছ যে অলপ ডাঙৰ পুতিয়া পুঠি মাছ বিলাকে মানে খাবলৈ আহে।
অ'।
খাবলে অলপ মানে দশ মিনিমানৰ পাছত তাত গৈ পৰা মাছবিলাক তাতে সিহঁতে ঘুৰি ফুৰে নহ ঢেকীয়া বিলাকত মাজত খাবলৈ যাম। মানে তেনেকুৱা এটা বনাই বনাই গৈ আছিলো। ইতোক মাৰি দিয়ে।
আহ!
পুৰা মাছ আহি যায় আৰু মানে?
আগত
মই ঘৰত মই ঘৰত থাকিলেও আমাৰ তেনেকে ধেই মাছ পায় দিনটোত এক কেজি দেৰ কেজি লৈকে পাই যায় এক কেজি দেৰ কেজি পুঠি মাছ
এনেই ডাঙৰ মাছে আহে নাই তেনেকুৱা?
ডাঙৰ মাছ আহে বৰালি আহে বৰালিতটো যোৱাবাৰ বৰালি আমাৰ ঘৰ মানে কাষৰ ঘৰ এ ভেটা দিছে। চাস্তা খাইছে
বৰালি
উম বৰালি পঞ্চাশটা আপোনাৰ সৰু সৰু বেছি নহয় এহাট এহাট বৰালি মাছ তেনেকুৱা মানে ডাঙৰ ডাঙৰ অ সৰু সৰু মাছ। মানে বৰালি মাছ ধেৰ লাগিলে ম পঞ্চাশ মান লিছে বাকী খ দুই কেজি ওজনৰ বৰাালি দুটা নে তিনিটা লাগিছে। চেপা তিনি জেগাক মানে বহলকে মানে বৰফেটা দিছে
আহ অ! ভেটাা মানে এই ওপৰলৈ যে জঁপিয়াই যায় পৰিতাই যায়।
সেইটো বান বানত জঁপিয়াই বানতো জঁপিয়াই তলত চেপা পাতে যে
অ' অ'
চেপটা চেপটা চেপা চিনি পাও নাই এপাত মানে পুৰা মাছ। পেটত মাছ মঙায় পৰা মষ্ট মষ্ট মানুহতো সোমাই থাকিব পৰা ডাঙৰ ডাঙৰ চেপা বনাই স
অ!
তাত পৰা চেপাল মাছ মাৰ যায়। ঘৰত থাকিলে। যোৱাবাৰ সেই বৰশী পাতিছিলোঁ।
অ'!
ভেকুলী এটা লগাই, লগাই। জীয়া ভেকুলী এটা লগাই, লগাই একদম পুৰা পানী ওপৰ খনত চিল চিলাই ঘূৰি ফূৰিব পৰাকে
অ'! অ'!
পুৰা তেনেকে আমাৰ জেগাকনত নটা পাতিছিলোঁ।
অ'!
নটাত তোৰ, এসপ্তাহ মানত, চাৰি পাঁচ মান বোৱালি খালোঁ ডাঙৰ।
ন টাত।
অ'! নটা বৰশীত ৰাতি পুৰা টৰ্চ লৈ চাওঁগে। আমাৰ ৰাতিপুৱা তিনটা মান বজাত উঠি চাওঁগে পুৰা মাছে, মাছ। বৰালি মাছটো লাগি পৰা বৰশী তলে একদম নি থাকিব।
এই মানুহে চুৰ কৰি নিয়ে নে?
নিনিয়ে, নিনিয়ে আমাৰ তাত তেনেকুৱা চুৰ নাই।
আমাৰ এইফালে আকৌ জাল পাতোতে, গোটেই জালে চালে গুচি যায়।
অ'! আমাৰো, আমাৰো জালে চালে নিয়ে। এই, আগফালে মানে, দলনি এখন আছে আমাৰ। দলনিখনত মানে ৰাতিপুৱা তিনটা বজাত মিচিং বিলাকে খেতি লয় যে মিচিং বিলাকে। খেতি কৰিবলৈ গৈ পেলাই মানে, জালত পৰা মাছ দেখিলে জালৰ সৈতে উঠাই লৈ গুচি যায়।
অঁ!
উম! মানে, সেইটো দলনিত সেয়া
উম! উম!
তেনেকুৱা নহয় বাৰু।
অ'! চলক
ফ্ৰণ্টতে একেবাৰে ৰাস্তা কাষতে।
অ'! দিছে ন'।
আকৌ, পিছফালে আমাৰ ঘৰৰ পিছফালে পিটনি এটা সৰু, সৰু কিন্তু মাছ দিয়াই।
অঁ!
আমাৰ পিছফালে আকৌ পিতনিয়াৰ পিতনি এটা আছে। পৰা তাত মানে একদম আ' তিনি, চাৰি বছৰীয়া মানে, কাৱৈ মাছ যে ডাঙৰ, ডাঙৰ পুৰা ক'লা ক'লা হৈ থকা। ডাঙৰ, ডাঙৰ কাৱৈ মাছ সাতটা নিচিনা তাত থাকে মানে। পানী হয় নহয়। গো গোটেই বাৰিষা কালত। তেতিয়া উজান উঠে। লো খান্দি থোৱা আছে। পৰা তাতো উজান উৰা উ উজান উজান উঠোতেও মাছ উম বনৰীয়া মাছ সেয়া শ'ল চলৰ পৰা ধৰি তাতো বৰশীটো বাওঁ এনে মাছ পুৰা ডমদম মাছ ডাঙৰ ডাঙৰ মাছ বিলাক মানে ইমানে মস্ত মস্ত শ'ল শাল আছে পুৰা ডাঙৰ ডাঙৰ বিলাক যে পুৰা ফালি থাকে মানে মানে ওপৰলে উঠি উঠি
তুমি বৰশীত উঠে নাই এইবিলাক?
বৰশীত বৰশীত মানে উঠে বৰশীত একেবাৰে ডাঙৰ বিলাক নুঠে পুৰা ডাঙৰ তিনি কেজি লৈকে তি তিনি কেজি শল আছে মানে তাত
জাল নে মাৰ গোটেই ভেবেৰ নহয় গোটেই জং মানে জ আগতে তাত আলফা আছিলে তাৰমানে
আহ
আ মাজতো পিতনী কাষে কষে বাহঁনি আছে। এ পাৰ কেইটাৰ মানে অলপ মানে ব বৰশীটো বাব পৰা মানে
অ অ
তাত মানে তিনিটা চাৰিটা বৰসী লৈ যাওঁ। পৰা ডাঙৰ ডাঙৰ বৰশী সেইকেইটা একদম পুৰা ভেকুলী লগা একদম আগদিনাখনে চলটো খানদি থৈ আহো জেগাতটো উলিয়াই থৈ আহো মুকলি কৰি থৈ আহো মানে।
আহ
তাত পৰা পাতি থৈ দিওঁ ত তাৰ পৰা বাকী সৰু বৰশী এটা লৈ যাওঁ সেইটো টোপাই থাকিবলৈ টুপাই টো প্ৰায় গৰৈ, শাল, কাৱৈ এইবিলাক পাই যাওঁ। বাকী দূৰত দূৰত দীঘল দীঘল বৰশীত পাতি থওঁ নহয়, তাত পুৰা লাগি যায় আৰু শল অ পুৰা এপুৱা ওজন ৰ, আধা কেজি ওজনৰ, এক কেজি ওজনৰ।
উ মাছ মানে ভালকে মাছ
অ মানে সেয়া কাতিমহীয়া পায় ছাগে মা মাছ কাতিমহীয়া পুৰা মাছ ওলাই আহে মানে।
অ'- অ'।
উম।
এয়েছ। অতৰ দিনাও খা, খা।
উম। আজিকালি নোযোৱা হ'লো যে ঘৰত থকাও নহয় তেনেক
অহ, আ ইয়াতে থাক' এতিয়া।
অ', তাকেটো ঘৰত সেয়া বিলাকত টাইমেই দিব ন'।
উম।
খেতি কৰি, খেতি কৰিছা নাই।
সেইটোৱে তোমাৰ কৰিছে, কৰিছে। খেতিটোৰ মানে কঠীয়া, কঠীয়া তেৰাত পাৰিলে সেইটো হাত কি হ'ল এ হোৱা পিছত অলপ দূৰত পাৰিলে মানে, তাৰপা হাঁহে সৰু পা চব খাই পেলালে। তাৰপা আকৌ এতিয়া ঘৰ চৰ
এই বে এই এই, দূৰত হ'লে বেয়া মানুহ বেৰি নথলে বেয়া, বেৰি নথলে। কলে বেয়া
উম, উম, উম। তাতে ব খুন্দি দিলে পৰা দিনাই ডাঙৰকে
এনেকে খান্দিও পেলালে বস্তুটো
উম।
উম। আমাৰ সেই বাইগা বাৰি কাষতে আমাৰ পাৰি থোৱা আছে বাৰু উ, ডাঙৰ হৈছে আৰু এ ম কৈ যাওঁ হেয়াৰ পৰা জেৱৰা দি থৈ আহিছো চাৰিওফালে।
অ',
হ'ব দে।
অ হ'ব দে।